হেল্ল'? শুনা পাইছে? অ', অ' - অ'। নেটৱাৰ্ক ন'? উম। কম অ'। তো মই মানে এ ক'ব খুজিছোঁ যে বৰ্তমান যে মানুহৰ মানে সমাজত যে এনেকুৱা মানে, অ' ক'ব গ'লে যিমানবিলাক মানে ম- মানুহ মানে এ শিক্ষিত হৈ আছে, সিমানে মানে ক'ব গ'লে, মানুহ মানে উম- নিজফালে গৈ আছে। সিহঁতৰ মানে জ্ঞান- জ্ঞানটোও মানে বৰ্তমান ক মি আছে। তেনেকুৱা মই ভাবোঁ আৰু। তো সেইটো আপুনি কেনেকুৱা ভাৱে? যে মানু্হ মানে এডুকেশ্বন শিক্ষা লয়। তথাপিও মানুহৰ মানে সামান্য কিছুমান এনেকুৱা জ্ঞান নাথাকে, যে সৰু বাচ্ছা এটা নাইবা ৰাস্তাৰ কাষত কিছুমান ভি ক্ষাৰী পৰি আছে। সিহঁতক দে- দহ টকা দি হেল্প- সহায় এটা কৰিব। সেইটো মানে মানে মানুহৰ মানে জ্ঞান নাই। যে তাৰ লগত কিমান টকা-পইচা থাকিও যে বা মানুহ এজনক সহায় কৰিব, নাইবা বেলেগ জীৱ-জন্তুক এখন বিস্কুট খাব দি বহি হিচাপত আৰু, কৈছোঁ কথাটো। তো আপুনি কেনেকুৱা ভাবে এইটো কথা?
উম, মানে অ'- আপুনি যিখিনি কৈ ছে, সেইটো বাকী অ'। মানে সেইবিলাক এৰি অ'- জীৱ জন্তুবিলাককতো খুওৱা হয়ে। মানে কাম কৰি খাব নোৱাৰে নে এতিয়া
উম - হুম।
ইমান- ইমান গছ কাটি আছে বহুত। অ' জীৱ-জন্তুৰ তো ঠাই নোহোৱা হৈ আছে ন'
নোহোৱা হৈছে।
সেইবোৰ কাৰণে- অ' জীৱ-জন্তুৰ কাৰণে অ' বস্তু দিয়াতো মোৰ একো বেয়া নালাগে। মানে পাৰোঁ, ময়ো চেষ্টা কৰোঁ দিবলৈ। কিন্তু অ' মানুহবোৰক ক'ব ললে, মানে অ' কিছুমান মানুহ হৈ যাই আছে যে, অ'- অ' এই কিছুমান যিখিনি অ' ভিক্ষাৰী তেনেকুৱা মানুহ থা
উম, উম।
কিছুমান মানুহ তেহঁতক অ' কাম যাচি দিয়া হয়। কিন্তু সিহঁতে কামটো নলয়। অ' কামটো নলৈপিনে তাহোতে মাত্ৰ অ' মানে অ' খুজি - খুজি খাব খোজে। হয়, মানে তাহতে কাম কৰে। কাম দিলে নকৰে। অ' মোৰ অ' এটা দেখা পাইছিলোঁ ক'তবা, অ' ৰিল দেখা পাইছিলোঁ কিজানি মানে অ' এজনে কৈ আছিল যে অ' ৰাস্তা লেতেৰা হৈ আছে। তো এই লেতেৰা হোৱাবোৰ তোমালোকেতো বেলেগ অ' কাম নকৰিবা মানে কিছুমানে আৰু ভিক্ষাৰীক নিজৰ ঘৰত লৈ যাবও ভয় খাব আৰু। তো যে তোমালোকে ৰাস্তাবোৰ অলপ অকমান চাফ- অ' চাফা কৰা। তো তোমাল সেইবোৰৰ কাৰণে পইচা দিম। এ নকৰে। তাতে কয় যে অ' আমি যেতিয়া খুজি খুজিয়ে পইচাটো পাই আছোঁ। আ কিয় কাম কৰিম?
কিয় কাম কৰিম, অ'।
এইবোৰৰ কাৰণেও আৰু কিছুমান কা থাকিও নিদে আৰু তাহত বাকী তাহতে অ' গম পাই যে তাহতৰ ফাইনেঞ্চিয়েল ইনকাম বহুত কম নৰে তাহতে কিন্তু তথাপিও তাহতে মানে অ' ল'ৰা ছোৱালী এনেকুৱা জন্ম যে তাহতে যেন খুৱাবহে পাৰিব কিন্তু তাহাঁতে নৰে ত সেইটোৱে মই ভাবো যে তাহতোক আহ সদায় ভাল। সৰু ছোৱালী বিলাক খাৱাতো দিয়া হয়। এনে লক কিন্তু বেছি পইচা দিব নালাগে। তাহতক পইচা দিলে মানে তাহতে অ' কি কৰিব আমিতো ক'ব নোৱাৰো ন মানে অ' ততে কিছু কিছু মানে অ' বিৰি চাদা তেনেকুৱাও খাই কিছু মমানে মদ খায়।
উম হয় মইয়ো মানে হয় ম আপুনি যিটো কৈছে হয়। সেই ‍টো ক্ষেত্ৰতো হয় হয় মানে ক'ব গ'লে মানুহৰ মানে এ এটা এটা চাইড দি চবতে মান প্ৰতেকৰে মানুহৰ এ দুটা ৰূপ থাকে ন এতিয়া ভিক্ষাৰীও আছে। ভিক্ষাৰী ঠিকে আছে মানুহ ভিক্ষাৰী ভিক্ষাৰী আছে কিছুমান মানে অৰিজিনেল ক'ব গ'লে অৰিজিনেল পৰা কিন্তু মানে এ একদম নাইে সিহতে ক'ব গলে মানে সিহঁতে মানে প্ৰকৃততে সিহঁতে ভিক্ষাৰী হয় যেনিবা সিহঁতৰ কোনো নাই মা দেউতা নাথাকে তাৰ পিছত নিজৰ কিছুমানৰ এনেকুৱা হাত ভৰিও নাথাকে যেনিবা। সিহঁতে কি কৰি খাব সিহঁতে কি কৰি খাব তে অ'। অ' কিছুমাৰ এনেকুৱা চকুও নাথাকে। চকুৰ পাৱাৰ নাথাকে ত সিহঁতে কি কৰি খাব সিহঁতেতো কাম কৰিব নোৱাৰিব। ব ত এনেকো আছে। আৰু এটা আছে কিছুমান মানে অ' মানে কি ভেজ বান্ধি যি যিটো মানে কাম কৰিব ইচ্ছা নাই সিহঁতে মানে ভিকাৰীৰ ৰূপ লয় আৰু। আপুনি যিটো কৈছে সিহঁতে মানে ইচ্ছা কৰি সিহঁতে কাম কৰিব পাৰে কিন্তু হাত ভৰি চবেই আছে চকু চবেই আছে। সিহঁতে মানে ইচ্ছা কৰি মানে সেইটো মানে নাটক কৰে যে এনেকৈও মানে ভিক্ষা কৰি খুজিলে মানুহ মোক পইচা দিব। আৰু সেই পইচাৰে মই খাম ত' তেনেকুৱাও আছে আপুনি যিটো কৈছে ত' সেইবিলাক হৈছে মানে ক'ব ক'ব গ'লে নটংগী বাছ ভিক্ষাৰী আৰু এইবিলাক। অ' ত তেনেকুৱা মই কৈছো কিন্তু মই সেইবিলাক ভাৰে কথা কোৱা নাই মই এইবিলাক ভিক্ষাৰীৰ কথা কৈছে যিবিলাক মান একদম নায়ে এইবিলাকৰ মানে কাম কৰিবই নোৱাৰে ত তেনেকুৱা ভিক্ষাৰী ভিক্ষাৰীক দেখিলে অলপমান মনতটোও বেয়া লাগে ত সিহঁতক মানে অলপমান যদি সহায় সহায় কৰিব আমি নিজে যদি পাৰোঁ নাইবা বেলেগো যদি কৰিব পাৰে। আৰু নাইবা চৰকাৰে যদি তেনেকুৱা কিবা এটা ভাল ব্যবস্থা লয় তেনেহলে ভাল হ'ব না। ত' সেইটোোৱে কৈছো আৰু মই। আৰু ক'ব গলেতো উম গোটেই মানে পৃথিৱীততো এনেকুৱা ন হয় যে গৰীব ম চবেইতো আৰু ধনী নহয় কি বহুত মানুহে গৰীব। আছে গৰীবৰ মাজতো আকৌ গৰীব আছে এনেকুৱা। ত তেনেকুৱাই আৰু কথাটো ত মই সেইটোৱেই ভাবিছোঁ।
হয় আপুনি মানে অ' অকমান বেলেগ ভাবিছে মই মানে বেলেগ ভাবিছো অ একো তথাপিও আপুনি হয়তটো মানে উ বহলাই কৈছে সেইটো ভাল লাগে।
মানে মই ক'ব খুজিছোঁ এই যে ৰাস্তাই ৰাস্তাই যিবিলাক ট্ৰেইন ষ্টেচ নট কিছুমান থাকে ভৰি নাথাকে কিছুমানে এনেকুৱা চকুৰ পাৱাৰো নাথাকে যেনিবা সিহঁতে দেখা নাপায় সিহঁতে। সিহঁতে দেখা নাপায় সিহঁতে অ' মানে সিহঁতক মানে অলপ যদি আমি সহায় কৰিব পাৰিলোঁ হয় তেতিয়া হ'লে মনটো অলপ ভাল লাগিল হয়।
হয় হয়।
অ' তেনেকুৱা কিন্তু মানে অ' এতিয়া কি কৰিম আমাৰ নিজৰে মানে ক'ব গ'লে নিজৰে অৱস্থা ইমান ভাল নহয়। তথাপিও মানে ভাবোঁ যিখিনি মানে কৰিব পাৰোঁ সখিনি মই মানে ক'ব গ'লে ৰাস্তাৰ যি এইটো মানে কেতিয়াবা দেখা পাওঁ‌ না। ৰাস্তাৰ কুকুৰ ৰাস্তাৰ কুকুৰ মেকুৰী যিয়ে নহওক ভিকাৰীয়ে নহওক যিটো যি যিখিনি হয় মানে সেইখিনি মানে আমি দিয়াৰ কাৰণে চেষ্টা কৰো আৰু। আৰু মই ভাবোঁ যে বেলেগ মানুহো যাতে সেইবিলাক তেনেকুৱা মনোভাৱতে থাকে আৰু। বেছিভাগ মানুহ আহিছে ডাঙৰ ডাঙৰ যিবিলাক মানুহ আছে,, আৰু চৰকাৰৰ পৰা। পৰা যদি সুবিধা সুযোগ সুবিধা পায়। তেতিয়াহলে আৰু বেছি ভাল মোৰ মতে আৰু। উম তেতিয়াহ'লে আৰু সমাজখনো ভাল লাগিব ন মানুহ মানুহ এজন মানে অলপ ভালভাৱে থাকিব চবেই ভালভাৱে থকাত। সেইটোৱেইতো আমি বিচাৰোঁ না, তো সেইটোৱে ভাবোঁ আৰু
চৰকাৰে দিলে মানে আৰু ভ মানে কিৰে তাহতে চলিব পাৰো আৰু সেইটোয়ে, মানে আৰু যিহতত আছে কিছুমানেতো মান উ মানে গোটেই ডনেশ্যন দিব আৰু উম। মানে সেইটোৱে আৰু কথাটো।
মানে এনেতো মানে অ ক'ব গ'লে চৰকাৰে আৰু কি কৰিব নোৱাৰে চব। প্ৰত্যেকটো বস্তুৱেই কৰিব পাৰে, এজন মানুহক এজন আহ ক'ব গ'লে মানে এজন মানে গৰীব মানুহক এই এক দিনতে ধনী কৰিব পাৰে। সিহঁতে, কিন্তু মানে সিহঁতেও মানে ক'ব গ'লে উম সিহঁতে এটা সিহঁতেও মানে,, নিয়মতে চলে ক'ব গ'লে চৰকাৰখননৰ এয়া নিয়মতে চলে।
হয়
ক'ব গ'লে সিহঁতেও এটা নিয়মতে চলে। যেনেকে তেনেকে পইচাও খৰচ নকৰে আৰু কেতিয়াবা এনেকুৱাও দেখা যায়। যেনেকে তেনেকেও পইচা সিহঁতেও খৰচ কৰে যিটোত খৰচ কৰিব লাগে সেইটোত কৰে যিটো কৰিব নালাগে। সেইটোত, মানে সেইটোত কৰে তেনেকুৱাও দেখা যায়। আধিকা পাইয়ো আছো যেনিবা অ' আৰু সেই যে আপুনি মই গম পাওঁ ন ন। আপুনি গম পায় নে নাপায়? সেই যে মোবাইলত যিহেতু চৰকাৰে যে এই যে অফাৰ। ব্ৰীজ বিলাক বনাইছে সেইবিলাক কি কৰে, কি নকৰে, এইবিলাক কৰাতকৈ অলপমান যদি অ বেলেগ আৰু কামৰ ক্ষেত্ৰত যিবিলাক মানুহ অলপ উম ধৰা সিহঁতৰ চাকৰি বাকৰি নাই যিবিলাক প্ৰাইভেট কিছুমানৰ কিছুমান ত এনেকুৱা মানে অ' ঘৰ ঘৰো নাই ত' সেইবিলাকক অলপ খৰচ দিয়াৰ কাৰণে অলপ মানে সহায় যদি কৰিল হয় তেনেহলে ভাল আছিল আৰু। তো সেইবিলাকে
মানে তেনেকুৱাই আৰু। চৰকাৰেওতো দিয়ে যিখিনি পাৰে মানে। সিহঁতেও প সিহঁতেও আৰু চলিব লাগে ন।
উম দিয়ে নিদিয়া নহয়,, কিন্তু উম, কিন্তু প্ৰত্যয়েকটো ক্ষেত্ৰত মানে উম এতিয়া আমি যিটো অ' য'ত আমি থাকো য'ত আমি অ' যি জনক ধৰা আমি ৰাস্তাত কোনোবা এজন মানে ত পৰি আছে সিহঁতক সহায় কৰিব লাগে। ত' সিহঁতক আমিহে দেখা পাই আছো, তেওঁ চৰকাৰে দেখা পাই পাই থকা নাই। ত তেনেকুৱাই আৰু। আমি যত মানে আহ অনুভৱ কৰো সেই বস্তুটো অ উম। চৰকাৰেটো দেখা নাপায় ন? কিন্তু চৰকাৰক আমিয়ে ক'ব লাগে সেই হিচাপে।
অ হয়।
আৰু চৰকাৰেও ভাবিব লাগে যে বস্তু খিনি যিটো মানুহে যিটো মানে চিন্তা ধাৰা কৰিছে সেইটো ভালেই চিন্তা ধাৰা কৰিছে আৰু সেইমতে যদি কামটো কৰা যায় তেতিয়াহ'লে ভালেই হ'ব। সমাজখনক সমাজখন অলপ মানে সুন্দৰভাৱে চলিব পাৰিব আৰু চবে। ত সেইটোৱেই ভাবো।
উম, হয়।
এই যে মাহ, উম, দিয়া-দিয়া-দিয়া-দিয়া, উম-উম।